হেল্ল'!
অহ!
হেল্ল' ক'ত আছে?
মই স্কুলত আছো। আপুনি কত?
এ ঘৰৰ পৰা ওলাব ললোঁ এতিয়া।
অ, ঘৰৰ পৰা ওলালে? হা
ভাত পানী খালে?
নাই খোৱা। স্কুল আহি গ'লো কেনেকে খাম।
এইটো হয়। ঘৰৰ পৰা ওলাইছো এতিয়া, ক'ৰবাত যাম বুলি ভাবি আছো। ক'ৰবাত ফুৰিব যাব নে?
ফুৰিব ভাবিছিলো ৰেংমেং যাম।
হয় নেকি? তাৰ নেচাৰ কেনেকুৱা ভাল আছে?
আ, প্ৰাকৃতিক দৃশ্যটো বহুত মনোমোহা হয় একদম ধুনীয়া।
হয় নেকি, ঝৰ্ণা-টৰ্ণা আছে নে?
অ, একদম জলপ্ৰভাপটো একদম পৰি আছে ওপৰৰ পৰা। ধুনীয়াকে একদম। যাব ল যাব লাগিব ন? লগত, লগ অ, আ খানাটো খাবই লাগিব। লগত আৰু কাৰোবাক ল'বা নেকি?
হয় কাৰোবাক লৈ ল'ম ল'ৰা কেইটামান আছে। আমাৰ লগৰীয়া ছোৱালী কেইজনীমান আছে।
ছোৱালী নালাগে! লৰা হলেই হব।
হ'ব ছোৱালী থাকিলেও একো নাই ভাল লাগিব, একেলগে বহি খাম, ফূৰ্তি কৰিম।
তেনেহলে লৈ যাবা।
তাৰপা মোৰ লগৰীয়া কেইটামান আছে লৈ যাওঁ।
কো কোনদিনাখন আজি বুধবাৰ, বৃহস্পতি, শুক্ৰ, শনি, দেওবাৰে যাও নেকি?
হ'ব, দেওবাৰে ওলাও আৰু।
দেওবাৰে ফিক্স কৰিলে মানে বিশ, পঁচিছজন একেলগত গুচি যাম।
হ'ব খৰচাটো কিমান হ'ব?
তাত বেছি টকা নালাগে ক'ত লাগিব এই এক লিটাৰ তেল ভৰালে অহা যোৱা। হয় যে দুশ টকামান তেল খৰচ যাব আকৌ খোৱাটো নিজে আৰু এতিয়া এক্সট্ৰা। কিমান আৰু দুই তিনিশ যাব আৰু।
হয় নেকি লগত কৰি কিবা নিবনে?
উম পাৰ্চেল কৰি লৈ লম বিৰিয়ানী। হাইদৰাবাদী বিৰিয়ানী আছে নহয়।
হয় হয় মই আকৌ ভাবি আছিলো তাত গৈ বনাই খাম নেকি বিৰিয়ানী পোলাও, মাংস।
অঁ বনাই বনাই খালেতো ভালেই হব।
হ ভাল হব লগ লগত মাংস তাং হব ন বিৰেল লগত।
মই ভাবিছো বিৰিয়ানী ডাইৰে্ট লৈ যাওঁ নেকি পেকিং কৰি। ম চছে। পেকিং কৰি লৈ যাব লাগিব।
অ ভেট হলে আৰু ভালে হব।
মই ভাবিছোঁ পেকিং হাই হায়দৰাবাদী বিৰিয়ানী পেকিং কৰি। হয় লগত। লগত কৰি লোৱাৰ পিছত গুচি যাম ভাবিছোঁ।
হ'ব সিটোৰ হব লগত আৰু কোন কোন যাব।
মই, তুমি, চৰিদ আৰু তই নিশা যাই নেকি সুধিব লাগিব আমাৰ এই নতুন চাৰজন।
হব সেই গাড়ীত তেল ভৰাব নে হেইকিতটাই।
হয় দুই তিনিশ তেলৰ কাৰণে আৰু মানুহক তেল মাৰিবা।
হয় সেইটোৱে কৰিব লাগিব তেল
এইবিলাক এইবিলাক হলে মানে নিজকে নিজৰ ছুটি কৰা মানুহৰ অথাাত তেলৰ উপচা কৰিছে।
উ
নিজে নিজে দিলেতো দিলে আৰু নিদিলে নাই এইবিলাক টকা খুজে নেকি!
অঁ, অঁ।
এতিয়া য টকাটো খোজো সে মানে ওজনতটো কমি যাব নহয়।
উম উম উম তাকো ভাল প টিউচন পঢ়াই আ
হা।
টিউশন পঢ়াইছে নাইতিয়া।
নাই এইতিয়া স্কুল হে।
হয় এতিয়া স্কুল আছে অ হয় হয়।
স্কুলত ক্লাছ লোৱা নাই। তেয়াল যি গৰম অলপ বহি আছো পিছতকৈ ক্লাছ ল'ব লাগিব আৰু।
যি গৰম মানুহ আছে কেইদিনমানান কি কৰি আছে ক্লাছত আছে নে বহি আছে।
কমন ৰুমত বহি আছে কমন ৰুমত।
কম নম্মদ কিদি খালে।
খোৱা দোৱা খোৱা নেচাহ খাইছিলো অলপ।
উম।
এতিয়া পেটোৱয়ে মানুহ নাই খাব খুজি আছে এতিয়া কি খাব পেট। বিচাৰি আছেি খাওঁ খাওঁ বুলি লাগি আছে এতিয়া।
এতিয়া বাৰু কিবা এটা খাব লাগিব মই কিন্তু খাই আহিছো ভালকে ৰাতিপুৱা ভাত, ৰুটি। ৰুটি দালি।
ফুন কৰিব লাগিব জনো নে নাই?
হয় হয়। পেটটো ফুল হলেহে মুখটো চলিব, হাতটো চলিব।
এতিয়া মোৰ আজি পেট ফুল নাই, সেইটো কাৰণে মুখো চলা নাই, হাতো চলা নাই।
সেইটো তাৰ আগত পেটটো ফুল কৰি লোৱা, পিছত বহা ক্লাছত
এতিয়া পেট ফুল কৰিব গলে যাব লাগিব ঘৰত, ঘৰত গৈ একদম পেট পূজা কৰি আকৌ ৰিটাৰ্ণ আহিব লাগিব, আকৌ কৰিব লাগিব। পুৰ্বটি অহাতকে হেতি‌ কৰক, একটাইম এহ, ক্লাছটোলৈ লৈ পেলাই একদম হেষ কৰি পেলাই পিছত ঘৰত গুচি যাম।
উম, উম, উম। সেইটোৱে কৰো, যি গৰম মাৰি আছে আৰু
গৰম নহ, ঠাণ্ডা দি আছে, ঠাণ্ডা
এতিয়া ঠাণ্ডা আছে, মোৰ তাত গৰম আৰু ঠাণ্ডা নহয়।
মই এচিত বৈ আছো নহয়।
এনাই এছিত আছে।
অহ বায়ুটো একদম মনোমোহা বায়ু, একদম ধুনীয়া, ইমান ধুনীয়া। কব নালাগে, একদম ঠাণ্ডা, বৰফ পৰিছে।
হয় নেকি, মোৰ ক্লাছত কিন্তু পুৰা গৰম।
গৰম থাকিলে কি কৰিব পৰা যায়, এইটোৱে আৰু এনেই যদি দিয়ে তেনেকে, পোহৰ আমি কি কৰিম আজিকালি চব গছ গছনি বিলাক কাটি পেলাই একদম হেৰি কৰি কিনি যেন ধ্বংস কৰি দিলে, সেইটো কাৰণে মানে অলপ প্ৰব্লেম হৈ আছে মানে চা
উম, উম, উম। হয় সেইটো
কমি গৈ, গোলকীয় উষ্ণতাটো বৃদ্ধি পালে।
উম, উম।
এতিয়াৰ ফলত বহুত প্ৰব্লেম হৈ গ'ল জানা
অ এইবিলাকৰ কাৰণে বহুত অসুবিধা হৈছে, গছ গছনি কাটা হয়। গৰমৰ উত্তাপ বাঢ়িছে, এইবিলাক নাই। নাইট্ৰ যেন অক্সিজেন, এইবিলাকৰো উত্তাপ বাঢ়ি গ'ল। মানে গৰমৰ মত্ৰা বাঢ়ি গল, জনসংখ্যাও বৃদ্ধি পাইছে আমাৰ
এইটোৱেতো ল'ৰা ছোৱালীক এতিয়া ক'ব লাগিব, যেন তহতৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ কেইটামান কাৰণ।
গুলকীয় উষ্ণতা বৃদ্ধি কাৰণ বুলি কলে মেইন কথা হ'ল, ছাৰ আমাৰ ঘৰৰ ওচৰে পাজৰে গছ বিলাক আছিল, চব কাটি দিলে। এতিয়া হৈ গ'ল, গোলকীয় উষ্ণতা বৃদ্ধি, ইমান বাপৰে‌ বা
অহ, আমাৰ ফালেতো গছ নাই। অহ, আমাৰ ফালেতো গছ নাই। চব কাটি তোচ নাচ কৰি সেইটো কাৰণে গৰম ইমান।
মৰুভূমিত বাস কৰি আছো, মৰুভূমিত বাস কৰি আছোঁ, মৰুভূমি অসম কেইদিনমান পিছত অসমটো একদম হেৰি হৈ যাব। ছাৰ মৰমতে হৈ যাব। চব গছ কাটি বনাব ব্ৰিজ চেজ। আমি মৰিম তেতিয়া
হয় হয়। এতিয়া বাৰু এতিয়া টাইমটো বাৰু ফিক্স থাকিব, দেওবাৰে যাব নহয়।
টাইমতো একদম ফিক্স, দেওবাৰে যামেই।
গাড়ী কাৰ কাৰ আছে, আপোনাৰ আছে, মোৰ আছে আৰু কেইজন থাকিব। থাকিব আকৌ ‌দেই, কোন আমাৰ চাইিজনে হলো।
মই তুমি ধৰিত আৰু তোমিটো যাবই‌, ৰবা চিকৰিতিটো নাযায়।
এটা আৰু কাৰোবাক লৈ যাব লাগিব।
আৰু কাৰোবাক চাই লও আছেনে আমাৰ লগৰ বহুত।
উম উম উম।
অ,
হয়, সেইটো কৰিবলে কেইজনমান লৈ গলেহে ভাল লাগিব অকলে অকলে ভাল নালাগে।
উম মা দহ বাৰজন মান যাম। মোৰ লগৰ এই সিদিনাখন চাৰজন আহিছিলে চাইছিলা?
উম উম উম উম চাইছিলো সেইদিনা।
আহিয়ো যাবৰ
অ,
আমি যাম। দহ বাৰজন মান মিলি পেলাই পিছত যাব লাগিব।
অ অ সেইটোয়ে কৰিব লাগে।
দহ বাৰজন যাম। ধুনীয়াকৈ যাম একদম ধুনীয়াকৈ গৈ গা পা ধুই তাত বিৰিয়ানী বিলাক লৈ যাম তাতে বহি খাই বহি একদম মানে এ দেওবাৰে দিনটো ওপৰলা হেৰি মেহৰবানীত ভগৱানৰ আশীৰ্বাদত দিনটো ভালেই যাতে যায়।
উম উম উম।
মানে নাই আকৌ সিদিনাখন যদি বৰষুণ থাকে কি হ'ব?
এই বৰষুণ থাকিলে সৰ্বনাশ হৈ যাব। বৰষুণ নিদিলে ভাল হব দোৱা কৰিবলো বৰষুণ নহয় আকৌ।
আশাত চেঁচা পানী হৈ যাব।
অ চব আশাতটো শেষ হৈ পানী হৈ যাব। য বৰষুণ দিয় সৰ্বনাশ হৈ যাব সব শেষ।
এইটো সৰ্বনাশ হ'লেতো চেচে আমাৰ চবতো গ'ল পানী পানী হৈ যাব পানী পানী। পানী পানী মানে, এতিয়া পানী পানী মানে ঠান এ মানে তাতে মজা হ'ব। ৰেংবেং ৰেংবেং জলপ্ৰপাত এটা আছে নহ সৰু চাই।
অঁ অঁ।
অ তাতেই। তাতে ভাবি আছো মই হেৰি কৰিম নেকি, তাতে মজা হব চাগে ৰেং বেং যোৱাতে মজা হ'ব।
হয় নাই?
সময়তকে। হব ৰেং বেং জেগাটোও ভাল আছে, নেটচাৰেল বিউটি বহুত আছে আকৌ ঝৰ্ণা আছে।
অ, ৰেং বেং ৰেং বেং একদম মজাৰ জেগা একদম।
অ, সিহঁতেক সুধি চাব আ ৰেং বেং নে নাই সিহঁতে যদি নাযায় পিছত আগো গোণ্ডগোল লাগি যাব।
নাই, চবেই যাব ৰেং বেং নাই বোলে টেঙা পানী গুচি যা। পবাব আছে নেকি জেগা? চব ৰাস্তাৰ মাজতেহে।
অ, অ, সেটো বাৰু হয়, টেঙা পানী কিমান দূৰ?
এ ই টেঙাপানী পাৰ হৈ ৰেং বেং যাব লাগে।
হয় নকি? টেঙা পানী পাৰ হৈ ৰেং বেং।
অ, মানে ৰেং বেং একদম ৰাস্তাৰ লগত।
হয় নেকি?
অহ,
যাব লাগিব আকৌ এ
সেইটো কাৰণে তাতে যাম মজা মই। মজা আছে নহয়।
উম, উম, উম, উম, মজা আছে মোৰ লগৰ আৰু কেইটামান লৈ লম আৰু।
চব, লগৰ লৈ ল'বা একদম ধেৰ কেইটামান লৈ ল'বা, খালি চিকটা মানো নল'বা।
ন, নাই চিকটা মানুহ নলয় কিপাণী কৰিব আকৌ দিগদাৰ হ'ব, কিবা এটা খোৱা বোৱা নিযে
অ, এইটো খোৱা খোৱা খাদ্য মানুহ লে এই নাখা এইটো এইটো নকৰো, এই সেইটো নকৰো, খং উঠি যাব মোৰ। ভাল চাই কেইটামান লবা ধুনীয়াকে একদম গৈ আমি আড্ডা-চড্ডা মাৰি আহি যাম।
উম, উম,
তেনেহলে, হ'ব দিয়া এতিয়া। হ'ল।
হোৱা‌ নাই এতিয়াও
হ'ব দিয়া এতিয়া পিছত কথা পাতিম আৰু।
হ'ব, ঠিক আছে ৰাখিছো।
উম, উম,